হেল্ল'
অ' কি কৰি আছে
এয়া হেৰি আবেলি এনেই আছো আৰু এইখিনি সময়ত হেৰি অকমান ফুলৰ কাম কৰি আছো কিবা কিবি
অ' এই কেইদিনাখন আপোনাৰ ঘৰলে যাওঁতে এয়া হেৰি নয়তৰা ভেৰাইটি দেখিছিলো যে
অ' অ'
ভাল লাগিছিলে মানে তাকে বোলো কেনেকে কি কৰে কেনেকে ৰৰুৱে বোলো আপোনাৰ ঘৰৰ পৰাই এজোপা লৈ আনিম বুলি ভাবিছো কেনেকে কয় নাজানো নহয় ক'বচোন কেনেকে কৰে,
অ সেইটো হেৰি কৰিব লাগে পুলি পুলি হলে ভাল আৰু এনেই এয়া হেৰিও ৰুব পাৰি কাটিং কৰিও ৰুব পাৰি কিন্তু কাটিংটো অলপ সময় লাগে আৰু ইমান মানে কেতিয়াবা চাকচেচ হয় কেতিয়াবা নহয় সেইকাৰণে পুলি হ'লে উম সোনকালে হয় আৰু পুলি ইমান কথা নাই আৰু মোৰ পুলিয়ে হয় পুলি নিজে নিজে হয়য়ে আৰু মই তাকে ৰুই দিওঁ মানে হেৰি কৰিব লাগে ৰুই পেলাই মানে বেছি পানী চানী ইমান বেছি পানীত পানীত থাকিব নালাগে পানী মানে উম ফৰফৰীয়া হৈ থাকিব লাগে মাটিটো আৰু হেৰি অকমান মাজে মাজে ফাংগাছ ছটিয়াই থাকিব লাগে ফাংগাছ যিয়েই নহওক
সেইটো ফাংগাছটো কেনেকে বনাই বনাম মানে,
বনাবও পাৰি সেইটো কিন্তু বনা নবনালেও সেই চাৰ্ফ চাৰ্ফ এটা আছে নহয় আঙগি চাইত সেইটো কাৰণে নাই সেইটো কাৰণে খন স্প্ৰে কৰি দিলেই হ'ল পুলিটো প্ৰথমতে সৰু মানে এই পিপি গ্িলাছ যে পানী খোৱা সেয়া গিলাছত ৰুলেও হয় পে গিলাচতে ৰুব লাগে উ মানে ডাঙৰ বাচনত ৰুলে ডাঙৰ টাব চাবত ৰুলে মৰি যোৱা হে সম্ভাৱনা থাকে সেইকাৰণে সৰু অকণমানিকা গ্লাছ এটা ৰুই থলেই পুলিটো ভালকে চাৰভাইভ কৰে আৰু তাৰপিছতে সেই তেনেকেই অ মাজে মাজে সেনেকে চাৰ্ফটোকে ছটিয়াব লাগে স্প্ৰে ক দিলেই হ'ল, বা পানী দিবলগীয়া স সাৰ বুলি নহয় মই গোবৰ সাৰেই দিওঁ মই বেলেগ সাৰ ইমান কথা নাই, গোবৰ মাটি মিক্স কৰি পেলাই ৰুওঁ বালি অকণমান তাতে দি দিওঁ তাৰপিছতে ফুলজোপা অ', তেনেকে পুলিটো ৱা প্ৰথমতে গ্লাছটোতে তাৰপিছত অলপ ডাঙৰ হোৱাৰ পিছত সেই শিপা খিনি ধৰক গ্লাছটোত যেতিয়া শিপা খিনি দেখা পোৱা হওঁ তেতিয়া টাব এটালৈ দি দিওঁ এই হেঙিং টাবত ৰুবলৈ ভাল হেঙিং কিছুমান মানে এ, দু, হে নয়নতৰা মানে দুজাত আছে এজাত হেঙিং হৈ আহে মানে হেঙিং টাবত ৰুব লাগে হালি আহে। এজাত মানে থিয় হৈ থাকে। থিয় হৈ থকা উম, থিয় হৈ থকা জোপা মানে থিয় টাবত ৰুব লাগে আৰু যদি হালি হাজোপা হেঙিং টাবত ৰুব লাগে হেঙিং টাবত ৰুলে মানে এজোপা ভাল লাগে আৰু জোপো হা হৈ আহে যে তললৈ ওলমি আহে ওলমাই থ'লে দেখিবলৈ ভাল লাগে।
এ, সেই কি হেংগিং অ', কওঁক।
এইবাৰ হেৰি হ'ল মোৰ বগাহে হল ৰঙা ফুল নুফুলাই হ'ল দেখোন মানে এনেই কেইববিধো থাকে এইবাৰ এই ফুল খিনি মানে বেলেগক বেচি দিছিলো যোৱাবাৰ। সেইকাৰণে হেৰি এইবাৰ কমি গ'লগে ভেৰাইটিটো কমি গ'ল আৰু দুবিধ তিনিবধ মানহে আছে।
ই
বৰষুণত হেৰিতিয়াব নালাগে। বৰষুণৰ পানী পৰিব নালাগে বৰষুণৰ পানী পৰিলেই ফাংগাছ লাগে পুলিটো আধাতোং হেৰি হৈ পেলাই বেমাৰ লাগি পেলাই মৰি যায়গৈ সেইকাৰণে কোনোপধয় যাতে বৰষুণৰ নীতিতে
অ', সেই হেগিং টাপ টো কিমান মান লয় বা এইটো।
হেগিং টাবটোত হেৰি সত্তৰ সত্তৰ মান লয়।
নাৰ্চাৰীতে পাম আৰু হা।
অ', ন' চাৰৰে বাবু উম। ন' চাৰটা সব চব পাব মাটি সাৰ কি ফাগি চাইড যি দিয়ে চব তাতে পায়। এবাৰ কিন এবাৰ আনি লগাই ল'লে কেইব বছৰলৈও থাকিয়ে যায় যদি আপুনি গুটি খিনি হোৱালৈকে পুলি গছজোপা থয় বেছি কৰি নিদিয়ে তেতিয়াহ'লে এবাৰ হ'লে বছৰ বছৰ থাকি যায়।
তাকে বোলো মানে ভাল লাগে যে। আমাৰ ঘৰত নাইও সেই নয়নতাৰ ফুলতটো নাই মানে। তাকে বোলো লগ গাঁৱ কেনেকৈ ন' লগাইছে সুধো।
এ, বৰষুণত তিয়াব নালাগে। এতিয়া বৰষুণ নপৰা জেগাত থলে বছৰি বছৰি থাকিবই সি মৰি নাযায়। বৰষুণ পালি পান গাজ লাগে আৰু।
হেৰি আৰু নয়নতে আকৌ হেৰিও কয় নহয় কিবা অ খালে নে কি কৰিলে ভাল হয় বুলি কয় যে।
অ' পাত বিলাক পাত। টো হেৰি এইটো লোকেল জাতৰহে খায় নেকি হাইব্ৰীড জাতৰ নাখায় হেৰি নাখায় বুলি ভাবো মই মই নাজানো বাৰু বিশেষকে উম হে লোকেল জাতৰ পাতটো খালে হে ডায়বেটিছ। কাৰণে ভাল।
অ। আপোনাৰ খাই পাইছে ন বাৰু তেনেকে পাত।
অ' আগতে এদিন খাইছিলো মই। তিতা অকমান অকমান নহয় তিতাই যথেষ্ট তিতা সেই পাতটো খালে সেই ডায়েবেটিছৰ কাৰণে ভাল বুলি ভাল বুলি মই গম পাইছো আৰু মানুহে খোৱা শুনি খাইছে দেখিছো।
উম। তাকে মানে অ'।
এইটো এইটো ছিজনত মানে এইটো ফুল ভাল আৰু বেছি ৰ'দ নালাগে এ। অলপতো ৰ'দ লাগিবই চাৰি পাঁচ ঘ চাৰি পাঁচ ঘন্টা হলে ভাল আৰু। কিন্তু সেই একে গোটেই দিন নপৰিৰেও কথা নাই। মানে বেছি ৰ'দটো হ'লে আহি মোযোৱা কৰিহে যায়গে সেইকাৰণে। অলপ কম ৰ'দত থ'লেও ভাল হৈ থাকে ফুলখিনি। অ পানীটো যাতে বেছি নহয় পানী বেছি দিলেই দিগদাৰ এটা ফাংগাছ লাগিবই কম পানীতে হোৱা বস্তুটো। এ টাবত টাবত মানে হেগিং টাবত দিলেই ভাল আৰু সেই বৰষুণত নিতিতে মাটিত মাটিত ৰোৱা বস্তু নহয় তাৰমানে এইটো।
কিন্তু এই এনেকে হেৰি অ মানে নামঘৰ মানুহৰ ওচৰত যেনেকে ধুনীয়াকে ইমান তেনেকে ফুলি থাকে। এক ঘৰত লগালেহে আকৌ অলপ দিগদাৰ হয় নুফুলে কিয় বা কিয় বা হয় আৰু এইটো।
সেইটো লোকেল ভেৰাইটিটো উম তেনেকে মাটিত ৰুব পাৰি। এতিয়াতো ৰ'দ পৰে যায় ৰ'দ বেছি। বেছিকে উম পৰিলে মানে ভাল আৰু অলপ কাঢ়া ৰ'দটোহে বেয়া এনেইতো ৰ'দ পৰিলে ভালেই ফ চব ফুলৰ কাৰণেই ভাল
উম
মুকলি জোগাত এ এও বেছি ভাল পায় ফুলেই হওক ফলেই হওক মুকলি জেগা ভালেই পায়।
উম উম হিচ
কেতিয়াবা কেতিয়াবা, কেনে এইবিলাক হেৰি ক'ৰবাত পালে, পুলিয়েই হওক বা গুটিয়েই হওক গুটিও পায় গুটি হলে গুটি হোৱা অৱস্থাতে গুটি খিনি লৈ আহিব লাগে তেতিয়া গুটি খিনি পচালেও পুলি গজে,
অ' গুটিৰ পৰাও হয় ন!
গুটিৰ পৰা হয় গুটিৰ পৰা, পুলিটো হয়।
অ' নহ মান তেওঁ তেনেকে কৰিব পাৰি আৰু ঘৰতে
অ ঘৰতে পাৰি। মই গুটি পেলাই থৈ দিওঁ থৈ দিওঁ আৰু উম হেৰি পুলি হৈ থাকে, আৰু ইমান যত্ন কৰি থাকিব নালাগে, আৰু-আৰু যত্ন কৰিলে নহয়হে কেতিয়াবা যত্ন নকৰাকেই হয়। কেতিয়াবা যত্ন কৰিলেও নহয়
সে নামঘৰৰ ওচৰত যদি হয় তাততো ইমান যত্ন কৰি নাথাকে।
অ সেইটো যত্ন সেইটো ল লোকেল কাৰণে যতন যত্ন কৰিব নালাগে সে লোকেলটো বৰষুণত তিতি থাকিলেও ইমান কথা নাই। ওম ভাংগাছ নালাগে হাইব্ৰীড টোহে ফাংগাছ লাগে বেছি।
সেইটোও ভাল লাগে বাৰু সেইটোও
অ সেইটো সেইটোও ভাল লাগে অ ফুলি ফুল যি ফুলেই নহওক ফুলি থাকিলে ভালেই লাগে।
উম সেইআৱ
জাবা কেইবেইটাও পাই নহয় সেইবিলাকৰ হম
অ-অ কি-কি কালাৰ পায়।
পায় হেৰি ৰঙা, বেঙুনীয়া উ গুলপীয়া, বগা বগাও কেইবটাও জাত আছে ধৰক ক্লিন বগাও পায় বগাৰ মাজত ৰঙা থকাও পায় সেনেকুৱা
উম
বহুত কালাৰ আছে হাইব্ৰীটো বহুত কালাৰ আছে।
তেওঁ এই বেঙুনীয়াটে দেখিছো বাৰু আমি বেছিকে।
অ সেইটো লোকেলটোও দেখিছা লোকেলটো বেঙুনীয়া হয়।
উম আপোনাৰ তাত হেৰি ৰঙাটো দেখিছিলো, ৰঙাটো ভাল লাগিছিলে তেতিয়া। মানে মলপ বেলেগ ফুল টাইপৰ লাগে যে দেখিব বৰ ধুনীয়া লাগে।
উম-উম ৰঙাতো আছে, এতিয়াও আছে, মোৰ আগতকে তেওঁ কমিলাও এই যোৱা বছৰ যিমান আছিলে। এইবছৰ অকণ কমিলে মানে বেছি টাপ কেইটাপ বেছি দিলোঁ যে সেইকাৰণে কমি গ'ল।
উম হ কিমান মান লয় বেছিলে?
উম বেচিলে তাপতো সতি প্ৰায় ডেৰশ দুশ এনেকুৱা হয়, আৰু
উম
ত তাপটোতে সেই যে ছেভেন ফাইভ মান টাপটোতে পৰে সেইকাৰণে ফুলজোপা প্ৰতি প্ৰায় ডেৰশ দুশ এনেকুৱা থাকে পৰি মানে ললেহে লাভটো কিবা এটা হয়।
উম আপুনি সেই পুলি চুলি ক'ৰ পৰা আনিছে কবা নাৰ্চাৰীৰ পৰা আনিছে নে-নে
অ নাৰ্চাৰী পাই আনিছে নাৰ্চাৰীত ও আনো কেতিয়াবা আকৌ হেৰিয় পৰাও কেনবা মানুহৰ ঘৰত প্ৰথম মতে মই আমাৰ দাদাহঁতৰ ঘৰৰ পৰাই আনিছিলো এ এজো এ এটাত হেৰি এটা থানি আও
উম
কাটিং কাটিং এটা দুটা তিনটা মান কাটিং লৈ আনিছিলো তাৰ পৰাই আনি পেলাই। হেৰি কৰিছিলোঁ, ৰুইছিলোহি। তাৰপায় হৈছিলে প্ৰথমতে,
অ আপোনাৰ কাটিংটো হৈছিলা
হয় দিয়া, অহ ', কাটিংটো হৈছিলে।
উম ', দিয়ক হ'ব দিয়ক মই ভাত বনাওগৈ
অ অ হ'ব দিয়ক অ অ হ' অহ